হেল্ল' হেল্ল' অ তোৰ তানা হেৰি নাই তোৰ তাতে নেটৱৰ্ক মই
ক
কিয়?
এইটো কিয় নাখালি
ভাত, তাই ভাত পনীৰ বনালে
অঁ অঁ কেনেকুৱা হৈছে খাবলে এ হা অ খাই কৰি আহিছিলো এতি মই আজৰি বিজৰি মই আৰু মানু নাপাও
উম তো হেৰি মাতটো অহা যোৱা হৈ আছে যে সেইটো কাৰণেটো কাটা অক। অ তই শুনি থাকিলে নহ'ব নহয় আমিও শুনিব লাগিব হয়।
উম।
অ অ।
অ।
ক'ত আছ? ওপৰত বহি আছো আ।
ওপৰত আছো মই চত ওপৰত।
অঁ। অঁ এতিয়া গৰমত তাতে বহি থাকিবি ধুনীয়া বতাহ মাৰি থাকে।
অ তাতে ধুনীয়া লাগে থাকি, এ এনেও মই। এ চি লগোৱাই হৈ আছে ঠাণ্ডাই বুজা নাই।
অ, পোৱালিটোক আকত হেৰিত খাই আছো আও। জানে।
আ নাই সেই আইতাইহঁতৰ লগত আইতা আই। এতিয়া
পব
নুখোৱৱাই ল আহি মই নুখোৱাই মই লৈ আহি।
সি এতিয়া মানে টোপনি যোৱাই নাই এতিয়াও।
অ।
শুনা নাই, শুনা নাই, তোৰ মাত অহা নাই, কি কোৱা? আকো বুজি পোৱা নাই হা।
মই অক কিয় ওলাই যাব লাগে? তোৰহে মই মাত শুনা নাই। ক। হেল্ল'। হেল্ল'। শুনিছ' অঁ শুনি আছোঁ ক।
শুনিছো অ এটা আহিবহে পাই হা। একেবাৰে আঁতৰ পৰা হাত দুখন জোৰ কৰি পেলাই একেবাৰে সেৱা এটা কৰিবগৈ।
অঁ।
ে এ এই দেউতাৰ লগৰ মানুহ এটা আছে খুব মৰম কৰে একেবাৰে আহিলে ভাতৰি গৰু দিব গ'লে। কাকাও বুলি মাতিবই।
আহ।
আৰু ভৰি দুখ হোৱাৰ পৰা মানে শান্তিয়ে নাথাকে।
উম উও।
এতিয়া কি মায়ে মায়ে বেমাৰ কেনেকুৱা?
অঁ ভাল হৈছে।
ফোন কৰিছিলি?
ফোন কৰিছিলোঁ মানে এতিয়া মই মাই লগত পতা নাই। ই কৈছিলে।
অ, অ, উম, কি কৈছে, সোমাই আছে ভাবিছে চাগে সিহঁতে।
নাই। জানাই মই আহিছো বুলি এনে আহিছো। কালৈ এতিয়া তই কি আহি পিনে নাহয় এনে গুণৰ কছে তাতে খুলিব পাৰে। উম', ইয়াতঢেৰ পৰিচা লয়। মোৰ বোলো এয়াটা পুটুককে হ'ব হয়।
অ',
খুলিলে ভালকে এটা খুলিল হয়।
অ', তাৰপিছত কোনটো কৰিলে ভাল হ'ব এ, তহঁতে কবা যাম যদি নাযাও।
আহিবি আ, এনেও আহিবলৈ পোৱা নাই আহিবি আ,
উম', মই যামেই দে মই ড্ৰাইভাৰটোক কলো। বাৰবোজিয়াত থৈ আহিব ক মোক হা।
অ',
তাক ক মই-মই এতিয়া আধাৰ কাৰ্ড পান কাৰ্ড বিচাৰি ফুছো দেত এাত আছে নেকি সুধোং গৈ তাৰ পিছতে মই তাক ক'লো বোলো ভাইটি বাৰ বজিয়ালৈ যাম কিমান লাগিব তোমাক? এনেকে কলো আৰু
ঠিক আছে। আপুনি আজ এজনীহে যাব কিমান দিয়ে দিব আ কিবা এটা দিব আ দিয়ক এনেকে কলে
অ',
এনে বাৰ বজালৈ তহতে গলে কিমান লয়?
পঞ্চাছ টকা এটা দিবি। আমি এতিয়া এশ টকা দিচাৰ হয়।
উম', এশ টকা লয় ন এনেই।
অ', এশ টকা লয়। আচামতে ল'ব নালাগে এশ টকা এইকণনো কিমান কন হয়। এতিয়া আমি মৰিগাঁত অঁত দূৰৰ পৰা আহা যোৱা কম বিশ টকা এটা দিলেই হৈ যায়।
উম', আমাৰ ইয়াত মানে হেৰিটো বেছি অকণমান তথাপিও
অ', আমাৰ ইয়াত নিজে লৈ আহিলি মাত্ৰ এশ টকা এটা লাগিছে।
উম', উম, সেইটোৱে কৈছে কিমান দিয়ে দিব এনেকে কৈছে কিমান দিওঁ এতিয়া।
অ', পঞ্চাছ টকা এটা দিবি এ,
উম', উম, তাকে কৰিব লাগিব। নহ আকৌ হেই মই ভাবিছোঁ দেউতাকো বাৰ বজিয়ালৈকে লৈ যাম বুলি ভাবিছো। সেইটো কাৰণে এশ টকাই দি দিম আৰু
অ', দেউতাক কিয়লাই আহে।
এ', চাউল নাইকিয়া ঘৰত।
অ', তাৰ লগতে আকৌ গাড়ীখনতে পঠাই দিব পাৰি।
চাউলৰ বস্তা এটা গাড়ীখনতে কিনি পেলাইহে লৈ আহিব পাৰিব।
অ',
কোৱা নাই। মই এতিয়া মই কম গহালি তাৰ নামঘৰৰ পৰা আহিছেহে যে, মই বোলো কাইলৈ যাওঁতে বোলো চাউলৰ বস্তা এটাও লৈ আহিব পৰা যাব। এনেকে কমগৈ আৰু এতিয়া তেওঁ মোক এটি এম খন লৈ যাব দিছ মই বোলো মোক এটি এম নালাগে বোলো। কৰবাত হেওৱাম কৰিম বোলো।
উম',
তেনেকাে কছো নালাগে বোলো। এ টি এম
নালাগে। সেইবিলাক হেৰি কৰিবলৈ তই পোৱালি যোৱালীয়ে
অ', কৰবাত হেওৱাম হে কইছো নালাগে বোলো মোক
পোৱালিৱে যোৱালীয়ে উম তই এনে বস্তু পাহৰ
অ সেইটো কাৰণে মোক নালাগে বোলো এটি এম চে টিএম উম
উম
তাকেহে এতিয়া যাবলৈ মন গৈছে মানে কিয় এটা কাৰণেও যাব মন গৈছে মোৰ মানে যোৱাই নাই হোৱা তালে
অ
মৰিনালে মই যোৱাই নাই আৰু বাহঁতক ৰাতি থকাকে মই থাকি পোৱাই নাই হয়
অ
সেইটো কাৰণেও মোৰ যাব মন গৈছে মানে এতিয়া কি হয় ৰাতিপুৱালেহে গম পাম আও
অ
সি তাকো কৈ চাইছো সি হলেও যাব দিছে যাব দি দিছে মানে নেযাবি নোথোবি কোৱা নাই আৱ মুখে মাত বোল দিয়া নাই আৱ
উম
দাকেহে সেয়া তাকে যাব লাগিব
উম চব গৰম যে হয়
উম গৰমত পোৱালিটো কাৰণেহে আও তাৰ পিছতে ইয়াৰ পৰা বাৰ ভজিয়ালৈ গলো বাৰ ভজিয়াৰ পৰা তালে মই গাঁৱলৈ গ'লো অ ক'ত নমাই দিব বোলে
মৰিগাঁও হেৰি মৰিগাঁও যাওঁ বুলি ক'বি আও হেৰিত নমাই দিব এডোখ শিৱ মন্দিৰৰ ওচৰত এয়াতে ৰখাই অট' চটত আহিলে টেম্পু চেম্পুত আহিলে শিৱ মন্দিৰ ওচৰত
অ তাৰ পিছত ক'লে হল
অ
অ হ'ব দে ৰাধা কৃষ্ণ ধাম ৰাধা কৃষ্ণ
হা
ন ৰাধা কৃষ্ণ লগতে বাহঁতৰ ঘৰটো ৰাধা কৃষ্ণৰ লগতে বাহঁতৰ ঘৰটো হয় অ তেনেকে ক'লে হ'ল হ'ব দে পাৰিম দে মুনুক লৈ যাব লাগিব মই অকলে নোৱাৰিম
অ অ অ লৈ
মোৰ অকলে লাজ লাগিব পোৱালীয়ে জিয়ালীয়ে
উম পিছে লাজ লৈ হলেও আহিবি আও
হুম
তাই আকৌচোন নাহে বোলে
তাই নাযায় বোলে হা তাই নেযাব আৱ ঠেং দাঙিয়ে আছে
উম
এনেই মুখৰ চুপতি সেয়া এনেই উস্তাদি অকন দেখুৱালে আৱ বুজা নাই
অ
উম, তাই নোজাকে থাকিব।
উম, উম।
ক!
অ'।
তাৰপাছতে হেৰি অ', মই হেয়া পোৱালিটো আকৌ আ বিচনা চিচনা পাৰি লৈ পোৱালিটোক আনিমগৈ বুজা নাই।
অ'।
আনি কৰি আৰু হেয়া টোপনি গভীৰ টোপনি। তাৰ ভাগ ভাগৰ লাগিছে কিমান খোজকাঢ়ি ফুুৰে।
হয়, দে এ বৰ এতিয়া ভালকে খোজকাঢ়িব পাৰ হৈ গ'লা আৰু।
অ', ভালকে পাৰ হৈ গ'ল যে একদম ভৰি দুখন তাৰ মানে শান্তি নাথাকে। ইফালে এবাৰ সিফাল সিফাল পা ইফাল।
উম, একেবাৰে শান্তিয়ে নাথাকে সি।
উম, দুষ্ট হৈছে সি।
দু এই মষ্ট দুষ্ট আকৌ আচাৰি এদাল ল'ব ল'ব লৈ পেলাই জাকে তাকে মাৰি ফুৰিব।
হম, উম, তাক কথা মতে এইবাৰপা হেৰি নকৰিবি ধুনীয়াকে মানে তাক এতিয়া সৰু পাই চব শিকাবি আৰু।
উম।
সেৱা কৰিবলৈ উম ডাঙৰ মানুহৰ এটাক সেৱা কৰিব ল'লে। সেৱা কৰিব গ'লে তাক স্কুললৈ যদি ৰাতিপুৱা গাটো এতিয়া‌ পাই ধুৱাই দিবি তেতিয়াহে তাৰ অভ্যাস হ'বগৈ স্কুল যোৱালৈ।
উম।
এতিয়া পা এনে ৰাতিপুৱা তাক উঠি কৰি কাপোৰ এখন লৈ তিতা কাপোৰ এখন হ'লেও লৈ মু্চি দিবি তাক।
উম। হেৰি আনি লৈছো নহয় মই এইটো ৱাইপচ।
কি?
ৱাইফস্পচ আনি লৈছো নহয় বেবী।
সেয়া আনি ল'লে কি হ'বনো?
নহয় তাক মই গা ধুৱাও আগতে ৰেগুলাৰ গা ধুৱাইছিলো। এতিয়া তাই যে ইমান বেমাৰ আজাৰ হৈ থাকে হয়। তাক মানে মই সেইটো কাৰণে গা চা ধোৱাাতো অলপ কমাই দিছো এতিয়া।
তেওঁ এতিয়া গৰমৰ দিন ধুৱাবি আকৌ তেতিয়াহে আহ পাহ‌ মুকলি হ'ব দিনটোত এবাৰ ধুৱাবি তাক খেলিব দি কৰি তহঁতক তাতে আচলতে মাটিয়ে বালিয়ে খেলিব পাব লাগে ল'ৰা‌ ছোৱা তহঁতৰ মাতি নাই আৰু চব মাটিত খেলিব দিব লাগে সৰু ল'ৰা ছোৱালী। তেতিয়াহে তহঁতৰ মাটি চাতি নাই আৰু।
উম।
আছে চোতালখন আছে তহঁতৰ এয়া এতিয়া হেৰি বন চন আছ জোক চুক থাকিব পাৰে। অ', জোক চুক থাকিব নিদিবি তাতে
উম ভয় লাগে কিবা কিবি আকৌ এইবিলাক চিনা জুক থাকিব। আৰু তাৰ চেপত কি সোমাই থাকিব ঠিক নাই হয়।
অঁ
এই নালাগে দে খোজকাঢ়িবলৈ ঘ হেৰি এতিয়া খোজকাঢ়িব পাই হ'ল তাত নো কি কৰি থাকিব সি
ইহিতে শুলে চব শুলে নে কি মাত বোল কাও নাই।
উম শুই আছে।
টোপনি
নাই টোপনি যোৱা এনে শুই আছে চব।
অ হ'ব দে নহ'বা আকক ফোন আকক ফোন কৰিবি নে কি?
উম হ'ব দে বাৰু দেৰিকে কৰিম ভাত খাই ল গৈ যা।
অ হ'ব দে।
অ হ'ব দে।
দে হ'ব দে ৰাশ।